শুনিছা?
অ শুনিছো।
কি কৰি আছা তুমি? হয় শুনিছো দিয়া, কি কৰি আছা তুমি?
মই এনে এ অলপ বাহিৰত বহি আছিলো, আপুনি?
এ এনেই আছো ৰবা, ভাত - পানী খাই মোবাইলতো চাই আছো।
অহ, অ ভালে।
বাকী ভাল নে তোমাৰ?
অ ভালে আছো, আপোনাৰ?
আছো আছো ভালে, আজিকালিটো জান নাই ন, তুমি মোবাইলটো নহ'লে যেন কিবা আধৰুৱা আধৰুৱা লাগে হয় নে? আৰুটো আমি এনেকুৱা হৈছে। যেন ইণ্টাৰনেট আৰু তোমাৰ কেনেকুৱা আৰু ইণ্টাৰনেট ব্যৱহাৰ কৰি যেন বহুতো সুবিধা হৈছে আমাৰ হয়নে? আৰু কিছুমান আচলতে অসুবিধাও হৈছে চাব গলে উহুম নে কি কোৱা তুমি?
হয় হয় আৰু ইণ্টাৰ
তুমি কোৱাছো আমাৰ কি কি সুবিধা হৈছে পিছে?
আ যেনে ধৰক ইণ্টাৰনেটৰ জৰিয়তে আমি ধৰক আ দেশ - বিদেশৰ খবৰো আমি পাওঁ তাৰপাছত আমি আ আজিকালি আ ইণ্টাৰনেটৰ জৰিয়তে মানুহে কি কৰে নিজৰ সৰু - সৰু ক্ষুদ্ৰ ঘৰুৱা ব্যৱসায়বিলাকো মানে কি ইন্টাৰনেট ত জৰিয়তে কৰিব পাৰিছে। যাৰ ফলত মানুহে ঘৰৰ পৰা সেইবোৰ চাব পাৰিছে, অৰ্ডাৰ কৰিব পাৰিছে। ত' এনেকুৱা ধৰণৰ সুবিধা তাৰ পাছতো
ম
সুবিধা আছে দিয়কচোন মানে যেনে কে মই দুটামান উদাহৰণ দিলো বা আৰু ধৰক ইণ্টাৰনেটৰ জৰিয়তে এনে আমি অ
নহয়, তুমি তুমি ঠিক কথাই কৈছা কেনেকুৱা জানা? আচলতে চাবাচো আমি আজিকালি আমাৰ বহুত সুবিধা আছে চাবা হোৱাটছএপ হওক, ফেচবুক হওঁক, ইনষ্টাগ্ৰাম আমি সকলোৱে ব্যৱহাৰ কৰোঁ হয়নে?
হয় হয়।
তাৰ মাজত এনেকুৱা হৈছে চাবাচোন তুমি এই ফেচবুকটো হয় নে। ছুমানে যেন উপাৰ্জনৰ মাধ্যম এটা হৈ পৰিছে ফেচবুকত তাৰমানে এনে। কোৱা হৈছে বহুতে ফেচবুকৰ দ্বাৰাই তাৰমানে এখন ঘৰ চলাই আছে আছে আমি দেখি। ছো এই ধৰি ল দেৱলতা হওক তেনেকুৱা বহুত আছে হয়নে।
হয় হয়।
তুমি চাবাচোন তেওঁলোকে কি হৈছে ইণ্টাৰনেটৰ দ্বাৰাই সিহঁতৰ সুবিধা হৈছে হয়নে। আাজি চাবা ধৰি লও আমাৰ কোনোবা আত্মীয় আমাৰ অসমৰ বাহিৰত বা কোনো বেলেগ এখন দে। শত আছে হয়নে আমিতো তাক দেখি লগ নাপাও। কিন্তু কি হয় তাৰ ফলত আমি ধৰি ল ফোন কৰ। পাৰো বা ভিডিঅ' কল কৰি তাৰ লগত কথা পাতিব পাৰো হয়নে আৰু কি হয় আমি। ধৰি ল আজিকালি কিবা বস্তু পঠাব পাৰো হয় নে সেইটোও সুবিধা হৈছে কুৰিয়াৰ কৰি কিন্তু আমি বস্তুও পঠাব। পাৰো নে কি কোৱা।
পাৰো হয় হয়। বহুত খিনি সুবিধা আছে যাৰ লগত আমাৰ হেৰি আ। সুবিধাই আছে কিছুমান ইন্টাৰনেটৰ। ইণ্টানেটৰ অসুবিধা মানে ধৰক ল'ৰা- ছোৱালী আজিকালি। আ সৰু লৰা। ছোৱালী কি কৰে বা মোবাইলটো নেটটো নিজে অন কৰিব পাৰে আনকি লক টো খুলি কিনে। নিজেই উটিউবত যায় যাই কিনে। কি চাব মন আছে নিজে চাৰ্চ কৰি দিয়ে তেওঁ মানে কি সৰু ল'ৰা ছোৱালীয়ে মানে কি ইয়াৰ প্ৰতি বেছি। আকৰ্ষণ হৈ পৰিছে আৰু আ। আনকি এতিয়া ভাত খাবলে গ'লেও মানে সিহতৰ আগত কিবা এটা মানে কি কাৰ্টুনৰ ভিডিঅ'। টা চলাই দিব লগা হয় নহলে সিহঁতে ভাতো খাব নোখোজে।
হয় তুমি ঠিক কথাই কৈছা আৰু আৰু কি জানা। আৰু চাবাচোন তুমি আজিকালি কেনেকুৱা হৈছে ইণ্টাৰনেটৰ কাৰণে আমাৰ তো মানে। বহুতো আমি এই ধৰি লও আগতে চিঠি আছিল হয় নে চিঠিৰ দ্বাৰা মানুহে খবৰ লৈছিল। আজিকালি কিন্তু আমি লাগ বুলিলে ধৰি ল আপোনজনে আপোনজনক ফোন কৰিব পাৰো। আৰু ধৰি ল বহুত দিন পিছত আমি পুৰণা বন্ধু - বান্ধৱীক লগ পাও হয়নে। কপি ফটো তুলি আমি ফেচবুকতে আমি সাঁচি ৰাখিব পাৰো সেই। ইণ্টাৰনেটৰ সুবিধা হয় নে। হয় তেনেকুৱা আৰু তুমি যেতি। তে হৈছে কলা এ যিকোনো বস্তু আমি অৰ্ডাৰ কৰি লব পাৰো আজিকালি চাবাচোন বহুত এপ আছে। মিছো হক ফ্লিপকাৰ্ট হক এমাজন এনেকুৱা বহুত। এপ আছে তাৰ ফলত কি হৈছে জানা আমাৰ ধৰি লও ঘৰতে কোনোবা পঢ়ি শুনি নিবনুৱা ল'ৰা আছে হয়নে। থাকিলে কি হৈছে তাতে ডেলিভাৰী কাম কৰি কিন্তু ঘৰখন চলাই আছে নে কি কোৱা। তুমি সেইটো এটা আমাৰ সুবিধা সেইটো এটা আমাৰ সুবিধা নে কি কোৱা।
হয় সেইটো আমাৰ এটা সুবিধা আৰু। ফেচবুকৰ জৰিয়তে মানে কি মানুহে কিছুমানে আকৌ ইউটিউবত কি কৰে বা ফেচবুকত। অ নিজৰ জ্ঞা মানে কি জ্ঞান বিলাই দিয়ে যেনেকে ধৰ। টোবত ভিডিঅ' বনাই কিনে ল'ৰা-ছোৱালী পঢ়াৰ বাবে সুবিধা কৰি দিছে। সেইটো এটা ত। ইয়াৰ মাধ্যমত কি হৈছে মানে কি অ আমাৰ নিচিনা ছা। ত্ৰ-ছাত্ৰীৰ কি হৈছে সহায়ো হৈছে আৰু লগত তেওঁলোকৰ। হয়তো কিছু পৰিমাণে অলপ ঘৰ চলিব পৰাকে উপাৰ্জনো হৈছে।
হয় আৰু আৰু কি জানা শুনিছানে তুমি।
অঁ শুনা পাইছো।
হয় আৰু চাবাচোন কি হয়? আজিকালি চাবা ল'ৰা ছোৱালী আগতে আগৰ আমাৰ ধৰি লোৱা মাঁ হতে ইমান নাজানিছিল মোবাইলৰ কথা। হয়নে? কিন্তু আজিকালি ইণ্টাৰনেট ব্যৱহাৰ কৰি এনেকুৱা হৈছে মাহঁতো বহুত জনা হয় জানিছে হয়নে। বুজি পোৱা হৈছে বাহিৰৰ কথা বাহিৰৰ কথা- আমি চাবা চোন কিছুমান বাহিৰৰ কথা আমি পলকতে গম পাওঁ মানে মোবাইলত- সেইটো ইণ্টাৰনেটৰে আচলতে সুবিধা আৰু কি হয় জানা- কিন্তু তাৰ মাজত আমাৰ কেনেকুৱা হৈছে বহুতো কিন্তু অসুবিধাও হৈছে হয়নে? সেনেকোৱা দেখা পাওঁ। এ তুমি চাবা আজিকালি মানুহ বিলাক এলেহুৱা হৈ গৈছে। কাৰণ কি, আমি সকলো- হয়। কাৰণ কি হৈছে আমি সকলোৱে তাৰ মানে কি কৰো এপত অৰ্ডাৰ দিব পাৰো বস্তু হয়নে? বজাৰত- নোযোৱা হৈছোঁ, এপটে অৰ্ডাৰ কৰি লওঁ কিন্তু এটা কথা আচলতে আমি এপ- অৰ্ডাৰ কৰিলে কি হয় যদি কিবা এটা অলপ বেয়া বস্তু আহিলও আমি ৰাখি থৈ দিব লাগে হয়নে? কিন্তু বজাৰত গৈ আমি ভালৰ ভালতটো আনিব পাৰো নে কি কোৱা?
হয়, হয়।
আৰু কি কয় তাত আমি ধৰিল দুই - এজন লগ বন্ধু লগাল পালো তাত আমি অলপ কথা বতৰা- কলো মনৰ কথা বতৰা কলো। তেনেকুৱা আমাৰ মন বোৰো অলপ ভাল হৈ থাকিল আৰু তুমি চাবাচো এই যে কৃষক বিলাকে- খেতি কৰে, তেওঁলোকে কি কৰে গধূলি হলে ফুটপাথত দোকান দিয়ে হয়নে? আমি যদি সকলো বস্তু- আমি এপতে অৰ্ডাৰ কৰি আনো ন, সিহঁতে কেনেকৈ ঘৰখন চলাব।
ঘৰখন চলাব হয়। এই যে ধৰকচোন এইয়া- এই যে মুকলময় হৈ আহা যে গুৱাহাটী ফালে আহে ৰাস্তাটো যে হাজো- ফালে কিছুমানে কৃষকে চাবচোন আহ- কণী ঘৰৰ, মানে কি খেতি- দাইল তাৰ পাছত আ কলডিল হওঁক, কেঁচা কল হওঁক। তাৰ পাছত কিছুমান ধৰক মানে কি ঘৰুৱা বাবে যোনবিলাক মানে- প্ৰাকৃতিক ভাৱে যোনবিলাক মানে ঘৰ পকি পকি যায় কলবিলাক। সেইবিলাক কলো মানে ত মানে গোটেই খিনি ঘৰুৱা বস্তু বা- অ পথাৰত চব্জি কেতিয়াবা দেখা পাওঁ, ফুলকবি লৈও থাকে। আলু চব্জি গোটেই খিনি থাকে মানে।
হয়, হয়।
সিহঁতৰ মানে কি অঁ ইণ্টাৰনেটৰ ফলত কি হৈছে সিহঁতৰ নিচিনা- ব্যৱহাৰ কৰা মানুহৰো মানে কি অসুবিধা হৈছে আজিকালি।
হয়, হয় তুমি তুমি এইটো একদম ঠিক কথা কৈছা, কি জানা তুমি যে কলা- সেইখিনি কি হয়, এই ধৰি লোৱা কাকোৰ কোন বা আলি কাষ বুলি কয় সেইখিনি হয় ন। মোৰ ঘৰ হাজোতে হয় আচলতে তেনেকুৱা ধৰণৰ। আৰু অঁ আৰু কি হয় জানা তাত চাবাচোন তুমি এই গাখীৰো বিক্ৰী কৰে। তাত মানে কদেশখনে জ্বালা হওঁক হয়, কঁঠাল কঁঠাল হওঁক, আম হওঁক। এই যিমান খিনি ঘৰুৱা শাক পাচলি সকলো তাত পায় হয় নে। কিন্তু তাৰ ফলত কি হৈছে আমি কিন্তু কিনিব যোৱা নাই তাত হয়নে? কাৰণ আমি আজিকালি সকলো বস্তু সকলো বস্তু এপতে অৰ্ডাৰ কৰি পাওঁ। কিন্তু- মই ভাবো আচলতে আমি অলপ বজাৰ যাব লাগে, হয়নে? বজাৰৰ পৰা আমি ভাল বস্তু আচলতে- ভালৰ ভালতো বাচি আনিব লাগে তেনেকুৱা বুলি ভাবো। আৰু আৰু কিন্তু এটা কথা তাৰ মাজত কি জানা, এই তুমি চাবাচোন- ইণ্টাৰনেটৰ দ্বাৰা আমাৰ বহুতো সুবিধাও হৈছে কি হৈছে এই যে আমাৰ কৰোণাৰ দিনত হয়নে। ল'ৰা ছোৱালী শিক্ষাৰ ক্ষেত্ৰত তুমি চাবাচোন অন্ধকাৰ নামি আহিছিল হয় নে স্কুল কলেজ। সকলো বন্ধ হৈ গৈছিল কিন্তু সেই তেতিয়া কিন্তু অনলাইন ক্লাছ ব্যবহাৰ কৰিছিল হয় নে। তাৰ ফলত ল'ৰা ছোৱালী কিন্তু পিছ পৰি যাব লগা নহল আগবাঢ়িয়ে গ'ল।
হয় আমিও অনলাইনতে ক্লাছ কৰিছিলো সেইটো সময়ত।
হয় হয়। সেইটো আচলতে এটা ইন্টাৰনেটৰ সুবিধা হয় নে। তেনেকুৱা হৈছে মই ভাবো আচলতে সেইটো সুবিধা হৈছে।
তাৰপিছত আৰু। সুবিধা বহুত আছে যেনেকে ধৰক অ।
কোৱা।
হয় হয় নে কওক আপুনি কওক।
অ আৰু কি জানা এ চাবাচোন তাৰ মাজতো আমি কেনেকুৱা দেখা পাওঁ। আজিকালি চাবা চুন এই যে ধৈলক হিন। ইন্টাৰনেটৰ হয়নে অনলাইন আজিকালি ক্লাছ চলিয়ে থাকে হয়নে স্কুল বিলাকত। সকলো স্কুলতে প্ৰাইভেট স্কুল বিলাকত চাবিচোন চাবাচোন এই যে। ধৰি লওক গ্ৰুপ খুলি দিয়ে হয়নে আজি ধৰি ল মোৰ লৰাটোৰে কিবা এটা অসুখ হৈছে। তাই সি দুদিন স্কুলত যাব পৰা নাই কিন্তু কি হৈছে। আমি গ্ৰুপত সকলো বস্তু খিনি শিকাই দিয়ে তাৰ পৰা আমি ল'ৰাটোক ঘৰতে শিকাই।
ঘৰতে হয় হয় এইটো এটা ভাল সুবিধা।
হয় সেইটো এটা আমাৰ কাৰণে বহুত সুবিধা হৈছে কিন্তু তাৰ সময়ত। আজিকালি অসুবিধা কোনটো জানে অসুবিধাটো আচলতে নিজে আমি লওঁ বুলি ভাবো আচলতে কেনেকুৱা য'ত। ভাল আছে যত ভাল আছে তাত বেয়া থাকিব হয় ন আমি ব্যৱহাৰ কৰিব। জানিব লাগিব আচলতে। তুমি চাবা ল'ৰাটো অনলাইন ক্লাছ কৰো বুলি কিবা বেলেগ গেম খেলি থাকে অনলাইন গেম হওক। বা ইউটিউবতে কিবা কানি চাই থাকে হয় নে। সেনেকুৱাও আচলতে আমি দেখা পাইছো তাৰ ফলত কি হয় আচল। কিন্তু মই ভাবো অভিভাৱকও অলপ গুৰুত্ব দিব লাগে ল'ৰাটো কি কৰি আছে।
তাৰপাছত এইটো হয়। তাৰ পাছত এইটো অসুবিধা আৰু মানে আৰু অসুবিধা ধৰক যেনেকে আজিকালি। অ এই যে গুৱাহাটীৰ মাজত। যেনেকে ফ্লিপকাৰ্ট মিনটছ উলাইছে তাৰ পিছত বিলিংকিট ওলাইছে। এইবিলাকৰ মানে কি আজিকালি কি তেওঁলোকে মানে কি দাবী। কৰে যে আমি সতেজ ফল মূল বা পাচলি আমি। গ্ৰাহকক দিও এনেকে মানে কি তেওঁলোকে কৰে বা মাংস মাছ এইবিলাক। মানে কি বহুত দিন আগৰে থাকে কাটি সেইবিলাক। পেকেটটো কৰি বৰফো জমা দিয়ে মানে কি এইটো খাবলৈও সোৱাদ নাথাকে পিছত। ত এনেকুৱা থাকে এফালৰ পৰা ভালে মানে ধৰক মানুহ। কেতিয়াবা অ বহুত ব্যস্ত থাকে বা যাব নোৱাৰে বা দিনটো। কাম কৰি আহি অ। ৰাতি বা সন্ধিয়া আমাৰ বজাৰ যাব মন নাই ত তেতিয়া মানে কি কৰিব পাৰে। তেওঁলোকে বস্তুটো অৰ্ডাৰ দিলে ঘৰলৈ আহি যায় একফালে ভাল আৰু একফালে বেয়াও মানে কি। প্ৰত্যেকটো বস্তুৰে ভাল বেয়া দুয়োটাই দিশেই থাকে।
হয় হয় হয় আচলতে আমি ভালটোক আঁকোৱালি লব লাগিব হয় নে নহয় বেয়াটোক আমি উলিয়াই দিব লাগিব। আৰু তুমি চাবা আজিকালি কি হয়। আমি ধৰি লও ক'ৰবাত ফুৰিবলৈ যাম ধৰি লও এখন বেলেগ দেশ এখনতে হওক আমি কৰ'বাত যাম আৰু ফুৰিবলৈ তাত পৰিয়ালৰ লগত। কিন্তু ইণ্টাৰনেটত আমাৰ এটা কি সুবিধা হৈছে আমি ৰেলতে যাওঁ বা উৰাজাহাজতে যাম আমি ঘৰত বহি আমি টিকট বুক কৰি থৈ দিব পাৰো হয় নে? আমি আমি আৰু আমি আৰু তাত গৈ আমাৰ তাৰমানে হাহাকাৰ সৃষ্টি নহয়। যে আমি গ'লেই হ'ল হয়নে তেনেকুৱা আন ধৰণৰ হয় আচলতে। সেইটো কিন্তু আমাৰ ইণ্টাৰনেটৰে সুবিধা হৈছে। হয়নে নহয় কোৱা?
হয়, ঠিক আছে বাইদেউ আপোনাৰ লগত কথা পাতি ভাল লাগিল, বহুত কিবা জানিব পাৰিলো। আমি পিছত আকৌ বেলেগ এটা অধ্যায় আলোচনা কৰিম।
হয় হয় হয়, ধন্যবাদ দিয়া।
ধন্যবাদ।